আহ, আছো এনে পিঠ পৃথিৱীৰ ভাল চিন্তা কৰি
কুই থা
উম। আমাৰ চচিয়েল আ চচিয়েল চচিয়েল ঐ দেখা ভাল
চচিয়েল উম।
চচিয়েল চাৰ্ভিচত আমি ভাল কাম কৰিব লাগে।
এই কাইলৈ কোনে ওলাই যাবি নি?
উম উম যাম চচিয়েল অলপ মদত কৰিবলৈ
ফ্ৰাইচ খাই যাবি নে কি?
উম যাম। মানুহবক খুৱাম কিছুমান মানুহে মানে কাৰোবাক কাৰোবাক খুৱাবও লাগে।
উম খাই কেনেকুৱা লাগে?
খাই খাই তাকেহে মই মানে বেলেগকহে খুৱাও বেছিকে।
বেলেগক খোৱা নি?
উম মানে এই মানে কি পৰ উপকাৰ কৰিলে ভাল হয় যে।
উ কাক খোৱাবা।
এই যোনবোৰ মানুহে খাবলৈ নেপায় মানে এনেকে এই কিছুমান সৰু সৰু পোৱালি নিউমাই পোৱালি। লেনেঙে থাকে আৰু।
অ। আ আজি নেখা আজি বন্ধ নে কি?
উ আজি বন্ধ।
দেওবাৰ কাৰণে বন্ধ থাকে নে কি?
ম।
তই ঘৰ গলে যে হেই চেচা যে
অ।
তহতৰ ঘৰৰ ওচৰত চেচা যে
অ।
তালে জাও নে নাযাও?
যাও প্ৰকৃতিৰ সৌন্দৰ্য লাভ কৰিব লাগে।
উম তাত কেনে ঠাণ্ডা নে?
ঠাণ্ডা ঠাণ্ডা।
যাওঁ নে কেতিয়াবা গা ধুবলে?
যাব।
উ আমাৰ লগবোৰ খুব গৈছে আক।
আহ
আজি যে গা ধুইছিলো যে পুখুৰীত
অ
পানীটো কিন্তু মজা আছিল আকৌ দেই মজা ঠাণ্ডা। হয় নে?
উম।
উম বাকী ক।
কৈ আছোঁ।
ক ক।
উম।
উম। জাবিনে কি ক'বাত?
উম।
জাবি না কি কবাট?
আহ।
কবাত যাবি নে কি?
হেল্ল'।
হেল্ল'।
অ।
কৱাত যাবি নে কি?
অ।
ক'ত
আই দন্ত নৌ
আই দন্ত নৌ নেকি? আমাৰ ককা ৰুমটো যে
অ
আমাৰ ককা ৰুমতো বেয়া গৰম আক।
অ গম পাওঁ নহয়।
হা
উম
উম
সেইটো থাৰ্ম ডাইনেমিক্সৰ সূত্ৰ প্ৰয়োগ হৈ পেলাই নি বাহিৰৰ হোৱাটো যেতিয়া এটা এটিয়াবেটিক চিষ্টেমত সোমাই যায়।
অহ
সোমাই পেলানে সেই বস্তুতটো মানে শীততটো বাহিৰলৈ ওলাব নোৱাৰে। সেইটো চিষ্টেম সেই থাৰ্মডাইনেমিক সেই চিচতেমত সোমোৱাৰ কাৰণে ভিততো গৰম হৈ যায়।
উম এইটো যে এ এ যে কৰোনা টাইমত যে
কি ক নয়ন
তু মানে কৰোনা টাইমতে ককাই খিকিবোৰ যৈ খুলি থৈছিলি।
উম
তাৰপৰা তইজে কৈছিলি কৰোনা বতাহ সোমাই থ সোমাব আপুনি কেলে খুলি থৈছে। তাৰপৰা ককা যে বন্ধ কৰি দিলে তাৰ পিছতে
অ সেইটোতো কৰোণা বতাই এনোহ সোমাব কাৰণ কেলে কৰোনা বেমাৰটো ঘূৰি ফুৰিছিলে তেতিয়া এয়াৰ কণ্ডিচন টাইপত ফি ফি একদম পুৰা ফি কে পায় কৰোনা ভাইৰাছ তেতিয়া।
উম
আমাৰ আকৌ কি হয়। যিমান ফেন লাগিলে চাৰিশ চল্লিশ স্পীডত ঘূৰিলো আমাৰ আকৌ বাহিৰৰ হাৱাই ভাল পায়। বাহিৰত লাগিলে স্পীড ওৱানেই হওক।
তাকে
ভিতৰত ফেন ঘূৰিলো সেৰিহে লাগে আমাৰ সেইটো কাৰণে ক'বলগীয়া হয় খং উঠি চব
উম বাকী এপটো ভাল আছে দেই মজা আছে এপটো।
ভালেই আছে বাও। উম লগ পালে ভাল লগ পালে ভালকে কম।
উম লগ পালে ভাল গে কবিনে?
উ মানে কাৰণ এই এপছটো কাৰণ শ্বেয়াৰ কৰিব লাগে যে তেতিয়াহে মানুহে বেছিভাগ মানুহ আহ তেতিয়াহে বেছিকে মানুহে গম পাব উম। উম সেইটো হ'লেহে বাঢ়িব এপছটো আমাৰও ভাল হওক বেলেগও ভাল হওক
উম ঠিকে এপটো পা ঢেৰ পইচা পায় আকৌ মানুহ দেই ঠিকে কৰিছে বাও।
এপটো পানে উম এক একদম বঢ়িয়া এপ একদম তপ। ক্লাছ টপ টপ এক টপ আও। উপ টপ ক্লাছ একদম উম একদম কচু নহয়।
এই ৰ শুনিছ নাই হেল্ল' এই ফোনটো কাটো পাঁচ মিনিট হ'ল নহয়